হেল্ল' অ কি কৰি আছা
অ এনেই আছো তই
এ ময়ো এনে আছো ব্যস্ত আছা নিকি এনেই কথা পাতিলো হয় অ এই তই কিবা এইটো তোক এটা কথা সোধোঁ মানে কথা এনেই পাতোঁ আৰু
অ অ
তে মানে কি বুলি কয় হেৰি নামঘৰটো কি বুলি ভাবা নামঘৰ বা যিকোনো মঠ মন্দিৰে হওক বা নাম
এতিয়া আমি নামঘৰ বুলি কলে আমাৰ অসমীয়াৰ এটা মানে ভগৱানক দি আমি ধৰ কি বুলি ক'ম এতিয়া ভগৱানৰ ঘৰ বুলিয়ে ক'ব পাৰি কাৰণ আমি আহ নামঘৰ বুলি কলে আমাৰ অসমীয়াই দেই
উম
অসমীয়াই উ অসমীয়াৰ আচলতে নামঘৰটো আৰু বিভিন্ন বেলেগ বেলেগ মানে যিবিলাক ৰিলিজিয়েনছ আছে সেইবিলাকত বেলেগ বেলেগ ধৰ্ম আছে সেইবিলাকৰ আকৌ এ ভগৱান এটা বুলিয়ে ধৰা হয় কিন্তু তেওঁলোকে মানে সেই নাম বিলাক বেলেগ বেলেগ যেনেকে কয়
উম।
মুছলিম সম্প্ৰদায়ৰ সেইটো হ'ল আল্লা। অ মানে আল্লাক ভগৱান হিচাপে ধৰা যাই, খ্ৰী আকৌ খ্ৰীষ্টানসকলে অ জিচুক ভগৱান হিচাপে
যীশুক ধৰে উম।
অ ত বিভিন্ন ধৰণৰ সেনেকুৱা আৰু আমাৰ কিন্তু এনে মই ভাবো ভগৱান ভগৱান এটাই এতিয়া আমাৰ অসমীয়াতে চাব গ'লে আমিতো ভগৱানৰ নাম বহুত কওঁ মানে কৃষ্ণ শিৱ শিৱ। তাৰপিছত গণেশ আমি বহুত ভগৱান আছে কিন্তু মানে ভগৱানৰ এ ভগৱান এটাই ৰূপবিলাক বেলেগ বেলেগ সময়ে সময়ে
এতিয়া তাকে ময়ো তাকে ভাবো যি মানে নামঘৰটো ৰিচিপ ভগৱানৰ নাম কীৰ্তন লগতে ভাগৱত পাঠ ধৰ্মীয় অনুষ্ঠানবিলাক য'ত মানে পাতে বা ভগৱানক উপ উপাসনা কৰাত
ভগৱানক উপাসনা কৰা ঠাই অ।
মানে কিছুমানত চাবিচোন এতিয়া আমি দেখা পাওঁ নামঘৰবিলাকত মানে মুচ মানে জাতি জনজাতি ভেদে গোটেইবিলাকো যায় গোটেই মানুহবিলাক তাতে যায় মানে নামঘৰত মানে নিজৰ মনৰ ভাৱটো ভগৱানক ব্যক্ত কৰে বা তেনেকুৱা আৰু এতিয়া আমাৰ অসমততো বহুত তেনেকুৱা নামঘৰ আছে বা মঠ মন্দিৰ আছে য'ত মানে মানে কয় যি নিজৰ মনৰ আশাটো পূৰ্ণ হয় যদি তাতে এবাৰ তুমি কিবা কোৱা
আতছা অ হয় হয় আমাৰ অ অসমত ধৰি লওক আমাৰ অসমত ধৰ্মীয় মানুহ বহুত আছে। ধৰ্মীয় মানে কি আৰু ভক্তি কৰা মানুহ আৰু ত' আমাৰ বহুত খিনি বহুত বেছি মন্দিৰো আছে মানে মন্দিৰ এটা নাম মানে সেয়াই হ'ব। অ, নাম কবাগেলিতো মানে নৰিমে চাগে কিন্তু তাৰ ভিতৰত বা আমাৰ কামাখ্যা মন্দিৰ আছে। কামাখ্যা মন্দিৰত বিভিন্ন ধৰণৰ বাহিৰৰ মানুহ আহে মানে ভাবেই আৰু নিজৰ ইচ্ছা পূৰণ হ'ব এনেকুৱা ধৰণৰ উম, হয় গ্ৰীব মা মাধৱ মন্দিৰ আছে। আৰু আমাৰ ওচৰে পাজৰে এটা অ, অৰ্ধ নৰেশ্বৰ বুলি এটা মন্দিৰ আছে।
অ',
আৰু অ'- কিনো
আছে আমাৰ দৰঙত। এতিয়া বহুত শক্তিপীঠ মন্দিৰবিলাক আছে ইয়া তে। বহুত শক্তিপীঠ - শক্তিপীঠ মন্দিৰবিলাক আছে, য'ত মানে গ'লে মানুহে কয় আৰু মনৰ আশাটো পূৰ্ণ হয় বুলি।
পূৰণ হয় আৰু ভগৱান বুলি ক'লে অকল মানে আমি যি- অ' ভগৱান বুলি
বৰ্তমান মানে নামঘৰৰ ধৰা আগৰ নিচিনা নিয়মবিলাক একে নিচিনা মানে পালি আহিছেনে বা নে কিবা আধুনিকতা আহিছে নে আগৰ দৰে আছে চববিলাক
আগৰ দৰে গোটেইবিলাক নাই চাগে, কাৰণ আগতে মই কি হৈছে গাঁৱত যেতিয়া গৈছিলো আমাৰ এটা ডাঙৰ নামঘৰ আছে তাতে গধূলি গধূলি মানে ডবা বজায়, শংখ বজায়, এনেকে যে বজোৱা আছিল
সেই বস্তুটো আজিকালি নেদেখো মানে, অ সেই বস্তুতো ডবা, শংখ বজোৱা আজিকালি নোহোৱা ৰাতিপুৱা আৰু গধূলি সদায় এবাৰ এটা টাইমত মানে বজাইছিল।
আজিকালি সেই বস্তুটো নেদেখো, কিন্তু সেই সেইটোৰ যিটো মাত, সেই মাতটোৱে মানে আমাক গোটেই, আমাক মানে
হয়তো এ আছে, এতিয়া আমি দেখ খাওঁতে নাই, কিন্তু হয়তো কিছুমান ঠাইত আছে এইটো যি ডবা শংখৰ ধ্বনি আজিও মানে ৰজনজনাই গধূলি, পুৱা গধূলি।
তাতে পাওঁ আমি আৰু এইটো বস্তু, তুমি
অ' সেইটোৱেটো, এতিয়া তই কি ভাব আজি আমাৰতো এতিয়া চা, নামঘৰ বা মঠ মন্দিৰ বিলাক চাফা কৰাৰ দায়িত ত আমাৰে, হয় নে নহয় ক চোন, এতিয়া কিছুমান মানুহে ইমান লেত তেৰা কৰি থয়, বা ধূপ চাকি জ্বলালে সেই চাকি বা তেলৰ পেকেটটো তাতে পেলাই থৈ আহে। তেনেকুৱা মানে চাফা তাফা নকৰে নহয়নে এতিয়া সেইটো, তোমাৰ কি বুলি ভাবা মানুহৰ এইটো দায়িত ত নে সেইটো যিখিনি ধৰা ক কাৰ্যালয়ৰ যিখিনি কাৰ্যকৰ্তা আছে, সেই‌ সিহঁত লোকৰ দায়িত্ব
তেওঁলোকৰ দায়িত্ব নহয় আচলতে কাৰণ আমি মানুহ সেই যিহেতু ধৰ্মৰ ধৰ্মৰ নাম লোৱাৰ লগে লগে ভগৱানৰ ওচৰত দৌৰি দৌৰি যাওঁ বা কিবা এটা সহায় লাগিলে ভগৱান আছে নহয় ভগৱান আছ ছেনা ত ভগৱানৰ ওচৰৰত আমি দৌৰি দৌৰি যাওঁ তাৰ পিছত যদি আমি আকৌ সেই ঠাই খিনি লেতেৰা কৰি আহো বা মানে কি আৰু নিজৰ জাবৰ জোথৰ তাতে পেলাই আহো তাতকে আমি আমি সেই যিখিনি ধুপৰ বাকলি বা যি আছে সেইটো লৈ আহো ঘৰৰ ওচৰৰ ডাষ্টবিন নহয় তাতে ওচৰ পাছৰ টো ডাষ্টিন আছে ন
উম
ত সেই তাতে দি দিম আৰু মানে সেনেকুৱা ধৰণে মানুহ বিলাকে আজিকালি একো কথাত নাভাবে য'তে ত'তে পেলাই দিয়ে সেইটো আচলতে কমিটিৰ দুখ নহয় বুলি ভাবো আৰু ময় উম
এটা নামঘৰে সমাজ এখনক কেনকে মানে ভূমিকা পালন কৰে জানা নেকি কেনে নে ধৰণৰ ভূমিকাবিলাক পালন কৰে মানে কি কৰে নামঘৰে
এখন গাঁৱৰ নামঘৰে
উম ধৰ এতিয়া কিছুমান নিজৰ মানুহৰ মাজতে সমাজ এখনৰ ধৰা আহ সন্মানটো জগাই দিলে বা তেওঁলোকৰ মিলা প্ৰীতিটো জগাই তুলে হয় নাই নাই কচোন কিন্তু এই এতিয়া আমি কি বুলি ক'ম অ, এইটো চাবিচোন আমাৰ এতিয়া যিখন আমি চিনেমা চাইছিলোঁ কেইদিনমান আগত সেই চনে চিনেমাখনত এনেকুৱা আছিল যে গাওখনৰ এখনে গাও কিন্তু দুটা সমাজ আছিল শেষত তো গাঁওখনৰ মানে মিলি যায় ন এই কি বুলি কয় অ, তোমাৰ এইবিলাক এ ধৰা এই ইটো মোৰ সিটো মোৰ বুলি একোতো কথা নাই দুখন
অ, মানে সেই ভাগ কিহৰ কাৰণে হৈছে এতিয়া অ, ভাগ কিহৰ কাৰণে হৈছে মানুহৰ কাৰণে সেই মানুহখিনিয়ে নিজৰ মাজত এটা মানে তুলনাময় পৰিস্থিতি পৰিস্থিতি উঠ দাঙি ধৰিছে সেইবাবে এইটো আমি ইয়াতকে ডাঙৰ আমি সেইটো বস্তু হ'ব নালাগে মানে কাৰো অকল গাঁৱৰ মানুহৰ মাজত বুলি নহয় কোনো এ
অ, বা এতিয়া এতিয়া কাৰোবাৰ কিবা সমস্যা হ'ল সাৰ এইবিলাক সামাজিক সমস্যা বা গাঁৱৰ উন্নয়নৰ ক্ষেত্ৰতো মানে নামঘৰে বহুত ধুনীয়াকৈ মানে নামঘৰে ভূমিকা পালন কৰে বুলি মই ভাবোঁ হে।
অ', সেইটোৱে আৰু তই এতিয়া ভাবা মানে ভাবা মানে কি এটা আমিটো জানোৱেই ধৰ ন ঘৰৰ আৰম্ভণি হৈছিল উ, মানে কেনেকে হ'ল বা কি কাৰণে হ'ল।
এয়াতো এই শ্ৰীমন্ত শংকৰদেৱ, মাধৱদেৱ সেই যুগৰ পৰাই চ্ল-পচলিত হৈ আ ইমান বছৰ মূৰত ভৰি দিছেহি, হেই আগৰ পৰম্পৰাটো ক'বা খিনিত আছে কোনোবা খিনিত আছে গুৰু আসন প্ৰতিষ্ঠা কৰাৰ পৰা
অ', সেইটো কিন্তু মোৰ বহুত ভাল লাগে মানে মন্দিৰ বা নামঘৰত অ', নামঘৰত যেতিয়া মানে
তাৰ মাজতে আমি দেখিব পাওঁ বহুতে চুৰ কৰে জানানে মঠ মন্দিৰৰ পৰা। মানে কেনেকে সাহসটো পাই মই ভাবি নাপাও। অলপো নাভাবে যি পাপ লাগব কিবা উ
বাপৰে আৰু আমিতো আমিতো চবতে কওঁ ন ভগৱানে চাই আছে ভগৱানে চাই আছে সেই যেতিয়া ভগৱানৰ ঠাইৰ পৰা এটা বস্তু চুৰ কৰে তেতিয়া ভগৱানে কি চাই নাথাকে নেকি বাৰ কেনেকে ভাবে মানুহটৱে কি মানে
সেইটোৱটো এতিয়া চাবি নামঘৰৰ লগত অসমীয়া সাহিত্যটো আমাৰ জড়িত হৈ আছেই। সম্পৰ্ক হৈ আছে নামঘৰ এতিয়া বৰগীত, কীৰ্তন ঘোষা নামঘোষা বা কিছুমান নামঘৰ এতিয়া ভাওনাও মানে তোমাৰ এ
অ', কৰে মানে এইটো এইটো ভাওনা কৰাটো ভাওনা কৰাতো উজনি অসমৰ ফালে বেছিকে দেখা যায় মানে, সেইফালে অলপ উম নামঘৰে চামঘৰে গোটেই খোল চুল আৰু আমাৰ নামনি অসমৰ ফালে খুলৰ ব্যৱহাৰটো বহুত কম বুলি ভাবো মই দেখ দেখি আহিছো মানে খোলাৰ ব্যৱহাৰ কম কিন্তু উজনি অসমৰ ফালে মানে নামঘৰত খোল হওক এনেকুৱা ধৰণৰ বস্তুবিলাক আছেই
সেইটোৱেই
এতিয়া মানে কি ভাবা তুমি যি আমাৰ নৱপ্ৰজন্মক আমি কি শিক্ষা দিয়া উচিত যি নামঘৰৰ প্ৰতি আগ্ৰহটো মানে কেনেকে বঢ়াব পাৰিম তেওঁলোকৰ মাজত
নামঘৰৰ প্ৰতি আগ্ৰহ বুলি ক'লে এতিয়া
অ' নামঘৰ এটা এনেকুৱা মানে জাগা বা ঠাই যিটোত আমি ধৰ্মী ধৰ্মীয় বা আমাৰ যিটো মনৰ ইচ্ছা পূৰণৰ বাবে মানে আমি সেই ঠাই বিচাৰি যাওঁ। ত' তই সেইটো বস্তু মানে ভগৱানক আৰু কেতিয়া মানে ভাবে না মানুহে যে ভগৱানক পাবলৈ আমি কি কৰিব পাৰো, আচলতে ভগৱানক পাবলে আমি নিজকে বিশ্বাস কৰবা লাগে, যদি নিজৰ ওপৰতে বিশ্বাস থাকে তেতিয়া হলি
অ' বিশ্বাসটো থাকবা লাগবো হয়নে, বা নামঘৰৰ ইতিহাস বিলাক আকৌ জনাই দিবা লাগবো, হয় নে নাই এতিয়া কিছুমানে নাজানে নহয় জান
বহুত নামঘৰৰ বহুত বিলাক ইতিহাস আছে মানে কিছুমান অকল ভগৱান বুলি ক'লেই যে আমি এ ধৰি লোৱাঅকল যিবিলাক মেল মেইল মানে পুৰুষ ভগৱান সেনেকুৱা ভাবো সেনেকুৱা নহয় আচলতে বহু কেইটা প যাম কামাখ্যা মন্দিৰ। আমাৰ অসমৰ অঁ মানে উ চবতকে গুৰুত্বপূৰ্ণ বুলি ক'লে মানে গুৰুত্বপূৰ্ণ বুলি ক'ব পাৰি আৰু ন' ত' সেই গু সেই মন্দিৰটো ধৰা কামাখ্যা মা ওপৰত অ' প্ৰতিষ্ঠা কৰা হৈছে ত নাৰী মানে নাৰী শক্তি আজিকালি যে সেয়া মানে সেইটো কথাই কৰিব পাৰি আৰু আৰু বহুখিনি এনেকুৱা মন্দিৰ আছে যিবিলাক তোমাৰ নাৰীৰ আগতে মানে ফু নাৰী ভগৱান যিখিনি আছে সেইখিনি সেয়া প্ৰতিষ্ঠা কৰা বুলি কয় আৰু।
সেই টোৱেই আৰু বাকী এনেইতু নামঘৰৰ পৰা বহু খিনি মানে, কথা শিকবা পাৰি ধৰ, তাৰ ভিতৰত তই ভা মানে এটা মানুহক তই যদি ভগৱানৰ ওপৰত বিশ্বাস ৰাখা বা নিজৰ ওপৰত বিশ্বাস ৰাখা তেতিয়া খ ং এই যে খং বিলাক এইবিলাক মানে আমি যে বহু
অ', যে বহুত
ভাবি থাকো সেইবিলাক এ কমি যায় আচলতে ত' মানুহৰ প্ৰতি এ মৰম বা চৰধ চতৰ্ধা শ্ৰদ্ধা এইবিলাক মানে কৰব পাৰিম। সেইবিলাক শিক
সেইটোৱেতো, উম। তাকে আৰু কথা পাতি ভাল লাগিল তোৰ লগত। আঁ বহুত খিনি কথাই পাতিলো বাৰু। দিয়া তেন্তে এতিয়া ৰাখো।
অঁ দে।
অ'।